হয়, মোৰ মাতটো শুনিছা।
অ' শুনিছো, শুনিছো কি কৰি আছা।
এয়া তোমাৰ এনেই ফেনখন লগাই বিচনাতে পৰি আছোঁ, যিহে গৰম।
তাকে তাকে বৰ গৰমো এ মইো তোমাৰ সেই ফেনতলতে বহি আছোঁ। বৰ বেয়া গৰম পৰিছে। উম, ভাত পানী খালা নাই।
ভাত পানী নাইখোৱা বনাইহে আছে, খাম আৰু।
অ' অ' আচ্ছা, আচ্ছা। বাকি খবৰ খাতি কোৱাচোন। মই সেই খোৱা নাই খামহে আৰু ভোকতো লাগিছে আৰু খাম আৰু আৰু লাহে লাহে এই বাকী খবৰ খাতি কোৱাচোন বাৰু।
খবৰ খাতি আছো আৰু ভালেই। তোমালোকৰ কেনেকুৱা?
মোৰৰ এ মোৰো মানে ইমান ভাল বুলিও ক'ব নোৱাৰি। ইমান বেয়া বুলিও ক'ব নোৱাৰি। মানে তোমাৰ মোৰ অসুখ হৈছিলে গ'ম পাইছানে।
অ'
অ' মোৰ সেই এতিয়া এতিয়া অলপ অলপ ভাল হৈছে আৰু।
তাকে
অ' তাকে মানে মোৰ সেই প্ৰেছাৰ বাঢ়ি গৈছিলে ত মানে।
অহ' হৰ
উম, এইটো মানে সেই সেইটো এটা কথাটো বহুত বেয়া কথা গ'ম পাইছানে।
বেয়া কথা প্ৰেচাৰতটো বৰ ভাল নহয়।
বহুত বহুত বেয়া বেমাৰ আৰু এইটো তোমাৰ মানে এই আজিকালি তোমাৰ এইবোৰ কেলে হৈছে গ'ম পাইছা নাই।
অ'
মানে মই মোক ডক্তৰৰে কোৱা মতে কি কৈছে গ'ম পাইছা নাই।
অ'
এতিয়া তোমাৰ মানে সেই এ এক্সাৰচাইজ নকৰো যে।
অ'
তোমাৰ সেই মানে কি হয়। মানে শাৰীৰিক একো এক্টিভিটি হৈ নাথাকে গ'ম পাইছা নাই।
হয়, হয়, হয়। সেইটো এটা ডাঙৰ মানে অসুবিধা আজিৰ দিনত।
অসুবিধা, অসুবিধা। কি হ'ল মানে মই তোমাৰ এনেইতো ঘৰত কাম বন নকৰোৱেই।
হয়।
এ কি হয় মই তোমাৰ মানে ৰাতিপুৱা তোমাৰ ভাতকেইটা। খাই মেলি এইফালে সেয়ালৈ অফিচলৈ গুচি যাওঁ।
অ'
তাৰ পৰাৰা মানে সেই অফিচৰ পৰা আহি পাওঁ পাই আহি মেলি তোমাৰ এনে অফিচৰ পৰা পোৱালে আৰু কিমান আৰু চাৰিটামান বাজি যায়।
বাজিয়ে যায় হয়।
উম, তাৰ পিছত অকমান দেৰি শুই দিওঁ আৰু মোবাইল চাই দিওঁ। তাৰ পিছত আকৌ সেই ৰাতি হৈ যায় ভাত খাই আকৌ শুই দিওঁ আৰু আজৰি আকৌ পিছ পিছদিনাখন পিছদিনাখন আৰম্ভ হৈ যায়।
আৰম্ভ হৈ যায় হয়
গতিকে মানে কি হয় তোমাৰ একো কামেই কৰিবলৈ নহয় মানে।
হয়, হয়।
সেইটো কাৰণে মানে খোৱাটো একদম তোমাৰ বেছি খাই থাকোঁ আকৌ তোমাৰ যি যি টি বস্তু খাই থাকো মানে।
হয়।
হয়, এইবোৰ একো একো ৰুটিন নাই মানে।
উম, উম।
মানে তোমাৰ একো নিয়ম নিয়ম নিয়মাৱলী নায়ে মানে একো।
নাই নাই তাকে ভাবিছো তোমাৰ। অ' ভাবিছো তুমিও ইমান দিন ফোন চোন কৰা নাই কি হ'ল মানুহটো।
তাকে তাকে সেই তুমিও ফোন চোন কৰা নাই মই ভাবিছো।
একে অ' চবৰে চাই। স্বাস্থ্যটো একেই হৈছে আৰু কাম বন নকৰি মানে এক্টিভ নাথাকো যে।
উম, তাকে তাকে মই সেইটো কাৰণে বোলো নাই তুমি ফোন চোন কৰা নাই বোলো মইয়ে ফোনটো কৰো আৰু
তাকে ঠিকেই আছে।
উম, তাকে সেই এতিয়া মোক ডক্তৰে কি কৈছে গ'ম পাইছানে। তোমাৰ ডেইলি কি কৰিব লাগে গ'ম পাইছা নাই একদম ত্ৰিশ মিনিট একদম তোমাৰ ৰেগুলাৰ মানে ৰেগুলাৰ তোমাৰ চাৰি কিলোমিটাৰ পাঁচ কিলোমিটাৰ দৌৰিবলৈ দিছে
অ
ৰাতিপুৱা তাৰপিছত তোমাৰ দৌৰিলে মানে তোমাৰ কি হয় মানে দপামেনো ৰিলিজ হয় তোমাৰ মানে হৰমনবিলাকো এক্টিভ হয় আৰু মানে তোমাৰ শৰীৰটো গোটেইটো অ শৰীৰৰ মানে এক্টিভ হয় মানে তাৰ ফলত মানে বহুত অ আমাৰ শৰীৰটো মানে একদম স্বাস্থ্যটো মানে ভাল হৈ থাকে গম পাইছ নাই মানসিক স্বাস্থ্যটো ভাল হৈ থাকে
হয় হয়
আৰু মানে কি গম পাইছ‌ নাই মানুহে আজিকালি সেই বেমাৰ বিলাক যে হৈছে তাৰ মূল কাৰণটোৱে হৈছে মানে সেই ঘৰত এনে এনেই বহি থকা কাম বন নকৰা সেই তেনেকুৱা এতিয়া তুমি সেই আগৰ আগৰ যে মানুহবিলাক
অ
এতিয়া তুমি এই যে বুঢ়া মানুহ বিলাক যে বুঢ়া মানুহ বিলাক আগৰ দিনৰ হয়নে নহয় তেওঁলোকৰ চাবাচোন বেমাৰ চেমাৰ কিন্তু নাই কিন্তু কিন্তু আমাৰ সেই ডেকা ডেক ডেকা ইমান ডেকা বয়সতে এনেকুৱা হৈছে দেখিছানে
তাকেহে,
এই, ডাঙৰ কিছুমান বুঢ়া মানুহ চাবাচোন বুঢ়া বুঢ়ী মানুহ এতিয়ালৈকে পেছাৰ নাই গম পাইছানে নাই
পেছাৰ নাই হয়।
অ', কিন্তু এতিয়া সেই ডেকা ডেকা মানুহ বিলাকৰ তোমাৰ এনেকুৱা অৱস্থা হৈছে ছে মানে চোৱাচোন কিবা নিজৰ স্বাস্থটোৰ নিজে গুৰুত্ব নলয় কেনেকুৱা এতিয়া ম, এতিয়া ম বেলেগক নুদোখো দেই, মই নিজৰ কথাকে কৈছো এতিয়া মোৰ মোৰ কেনেকে প্ৰেছাৰ হবলৈ পালে এতিয়া, মইতো তোমাৰ একেবাৰে সময় নাই সময় ন হয় নহয় মই দিনটোত মোৰ নি নিজ নিজৰ তোমাৰ শৰীৰটোৰ কাৰণে, মই কি আধা ঘণ্টা টাইম উলিয়াব নোৱাৰোঁ নে কিনো গতিকে, সেই মানে এক্সাৰচাইজ কৰিব লাগে গম পাইছ নে এতিয়া মই তোমাৰ ৰুটিন এখন বনাই লৈছো মই, তোমাৰ অ, ডেইলি মই একদম আধা ঘণ্টা বা, চল্লিচ পঞ্চাচ মিনিট মই এক্সৰচাইজ কৰিমেই মানে এতিয়া
অ, অ,
আৰু, মানে মোৰ সেই এনে, কিছুমান দৰৱে কিছুমান বেমাৰ ভাল কৰিব নোৱাৰে গম পাইছানে
নোৱাৰে নোৱাৰে হয়।
অ, এইবিলাক মানে তোমাৰ সেই নিজৰ স্বাস্থ্যটোৰ ওপৰত তুমি গুৰুত্ব দিবই লাগিব তেতিয়াহে মানে সেই হ'ব
হয়।
ত মানে, সেই মানে তোমাৰ কিছুমান বস্তু এনেকুৱা গম পাইছা নাই তোমাৰ ঔষধে ভাল কৰিব নোৱাৰে, কিছুমান বেমাৰ তুমি মানে নি আমি শৰীৰটোৰ ওপৰত গুৰুত্ব দিব লাগিব।
হয়।
তেনেকুৱা ধৰণৰ কথাটো
তাকে,
উম, তুমি হেৰি নহয়, এক্সাৰচাইজ কৰানে নাই বাৰু তুমি
এক্সাৰচাইজ মানে, মোৰো সেই একে অৱস্থাহে ৰাতি ওলাই যাও গধূলা আহি সোমাও মোৰো সেই একে সময়ৰ মানে কি কবা নিজৰ লগে লগত সময় দিব নোৱাৰা হৈছো
তাকে, তাকে, এতিয়া সেইটোহে বেয়া কথা গম পাইছা নাই নিজৰ এই সময়তটো দিব লাগে, নিজৰ ওপৰত কাৰণ চোৱা তুমি তুমি যদি অফিচত তুমি এক্সট্ৰা টাইম যদি তুমি ডিউটি কৰা তুমি যদি অফিচৰ কামতে এনি টাইম বিজি থাককা হয়ে নহয়
হয়, হয়
তুমি তুমি আচলতে অফিচলৈ গৈছা কেলৈ, তুমি নিজৰ জীৱনটো মানে ভাল কৰিবলৈহে গৈছা তুমি পইচা কেইটমান লাভ কৰিবলৈ গৈছা তুমি হয়ে নহয় কেইটামান পইচা কমাবলৈ গৈছা, কিন্তু তুমি একেটা সেই, যদি তুমি কামটো যদি এনি টাইম সেইটো কামতে লাগি থাকা নিজৰ স্বাস্থ্যটোৰ ওপৰত যদি গুৰুত্ব নিদিয়া তেনেহলে তোমাৰ পইচা পইচা কমোৱাৰ অৰ্থটো কি?
অৰ্থ হয়, এইটো একো অৰ্থই নাথাকিব
অৰ্থ ন আহিব তোমাৰ দেখোন তোমাৰ যদি শৰীৰটোৱে ভাল হৈ নাথাকে, তোমাৰ যদি স্বাস্থ্যয়ই ভাল হৈ নাথাকে তুমি পইচা কমাই কৰিবা কি সেইটো কো বাৰু হয়ে নহয়, গতিকে আমি পইচাটো পিছত পইচাটো ছেকেণ্ড আমি প্ৰথমতে আমি শৰীৰৰটো ওপৰত গুৰুত্ব দিব লাগিব। স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব লাগে, আৰু আজিকালি মানে কি বেছিভাগ উম মানুহ কি হয় এই মোবাইলৰ প্ৰতি আসক্ত মানে।
আসক্ত হয়, হয়, সেইটো তুমি একদম সঁচা কথা কৈছা।
অ' মানে কি হয় সৰু সৰু। চৰৰ্ট ভিডিঅ' ৰিল এইবিলাক কিবাকিবি চাই থাকে যে
অ'
মানে সেইবিলাকৰ প্ৰতি বেছি আসক্ত মানে তোমাৰ অ' যিমানে তোমাৰ সেইবোৰ ৰিল চিল বিলাক চাই থাকিব সিমানে তোমাৰ মানে মনতোৱে কয় থাকিব আৰু চাওঁ আৰু আৰু দুটামান চাওঁ। চাওঁ তেনেকে হে কৰি থাকিব অ' তুমি মানে তোমাৰ। অ' এনেকুৱা ধৰণৰ তুমি ভাবি থাকিবা দেই মনতে বোলে নাই মই তোমাৰ ৰিল আজি এটা বা দুটাহে চাম। এনেই অকমান এনেই অকমান তোমাৰ পাঁচ মিনিট চাম এটা বা দুটা ৰিল চাম। কিন্তু তোমাৰ সেই তুমি যেতিয়া চাই থাকিবা তুমি যেতিয়া দুটা ৰিল চাবা। যেতিয়া তুমি পাহৰিয়ে যোৱা যে তুমি ভাবিছিলা এটা বা দুটাহে ৰিল চাম। তোমাৰ কেতিয়া কিমান অ' কেতিয়া তোমাৰ এঘণ্টা দুঘণ্টা পাৰ হৈ যাব, তুমি গমেই নাপাবা, তাৰ পিছতহে গ'ম পাবা অ' বহুত দেৰি হৈ গ'ল।
অ' অ'
গতিকে সেইটো মানে তোমাৰ বহুত বেয়া এটা লক্ষণ। কি হয় মানে, সেই ৰিল অ' এই ৰিল বিলাকৰ পৰা মানে কি হয়। অ' সেই সৰু মানে অ' কোৱা কোৱা কোৱা।
অ' আমাৰ মানে যিটো আমাৰ স্বাস্থ্য টোৰ প্ৰতি। আমি আচলতে নিজে গুৰুত্বহীন নিচিনা হৈছে।
অ' গুৰুত্ব নিদিয়ে মানে কোনো।
কোনো গুৰুত্ব নিদিয়ে নিজৰ স্বাস্থ্যটোৰ প্ৰতি যদি নিজে গুৰুত্ব। গুৰুত্ব নিদিয়ে, তেতিয়া বেলেগেতো আহি গুৰুত্ব দিবহি নোৱাৰে।
নোৱাৰে নোৱাৰে আচলতে নিদিয়ে। কেলে দিব বেলেগে হয় নে নহয় আমি নিজৰ স্বাস্থ্য। নিজৰ স্বাস্থ্যটোৰ কথা নিজে চিন্তা কৰিব লাগিব।
নিজে চিন্তা কৰিব লাগিব।
হয়, হয়। সেইখিনিয়ে কথাখিনি তোমাৰ। যেতিয়া মানে সেই যেতিয়া আমি কোনোবা এটা ৰিল বা ভি ভিডিঅ' চাওঁ মানে। নাই চৰৰ্ট ভিডিঅ' কথা কৈছোঁ দেই লং ভিডিঅ' কথা কোৱা নাই। সেই তেনেকুৱা মানে চৰৰ্ট ভিডিঅ' বিলাকত কি হয় তোমাৰ চৰৰ্ট ভিডিঅ'টো এনেকে বনাই। যেন তোমাক একদম পোৰা উত্তেজিত কৰি তোলে তুমি চাবাচোন মানে তোমাৰ মাইণ্ডত। কি মাইণ্ডত কি হয়, তোমাৰ টেম্পৰাৰী মানে একদম। খুব কম সময়ৰ ভিতৰত মানে ডপামিন ৰিলিজ কৰি দিয়ে। টেম্পৰাৰী ড-ডপামেন ৰিলিজ কৰে, যাৰ ফলত কি হয় মানে অ' আমাৰ মানে সেই বস্তুটোৰ প্ৰতি ইণ্টাৰেষ্টটো বাঢ়ি যায়, আমাৰ সেইটো বস্ত একেৰাহে চাই থাকিবলৈ মন যায়, মনত সেইখিনি কথা। থাকে আহি থাকে আমি আকৌ ৰিল চাম তেনেকুৱা ধৰণৰ সেই যিটো ৰিল চাই আছিলা তোমাৰ। আকৌ চাবলৈ মন যাবানে সেই তেনেকা ধৰণৰ হেৰি আহি থাকে। গতিকে আমি অ' সেইটো কাৰণে আমি সেই চচিয়েল মিডিয়াস সমূহৰ পৰা আঁতহি। তোমাৰ আমাৰ নিজৰ স্বাস্থ্যটোৰ ওপৰত গুৰুত্ব দিব লাগে আৰু সেই মোবাইলেও। তোমাৰ স্বাস্থ্যৰ ওপৰত বহুত হানিকাৰক। গ'ম পাইছানে নাই মোবাইল।
হানিকাৰক, হানিকাৰক।
উম, তোমাৰ সেই তাৰ পৰা যিটো তোমাৰ ৰে ওলাই। এই ৰেটোৱে আচলতে আমাৰ স্বাস্থ্যত বহুত ক্ষতি কৰে স্বাস্থ্যৰ গতিকে আমি আমাৰ দিনটোত অকণমান টাইম দিব লাগে আমাৰ নিজক আমি সেই অ, তোমাৰ এটা ৰুমৰ ভিতৰত তুমি দকাৰ হ'লে বন্ধ কৰি তুমি দগা হ'লে কিবা কোনোবা এটা গান লগাই ল'বা গম পাইছা নাই গান লগাই মেলি আচলতে ত্ৰিশ মিনিট হলেও তুমি মানে এক্সাৰচাইজ কৰিবা এক্সাৰচাইজ কৰাটো মানে বহুত ভাল লক্ষণ এটা সেইটো কাৰণে আমি এক্সাৰচাইজ কৰিব লাগে অ, স্বাস্থ্যটো ভাল হৈ থাকিব গম পাইছ নাই এক্সাৰচাইজৰ লগত গতিকে, সেইহে তুমি কি ভাবা এক্সাৰচাইজ কৰিলে আমাৰ স্বাস্থ্যটো কিমান ইম্প্ৰুভ হ'ব কোৱাচোন বাৰু
হয়, এতিয়া আজিৰ যুগত কি হৈছে চব মানুহবোৰ মানে বেছিভাগ মানুহে এলেহুৱা হৈ গছে
এলেহুৱা, এলেহুৱা
উম, প্ৰায়ভাগে এলেহুৱা আৰু প্ৰায় ভাগে কি হৈছে এতিয়া আমাৰ নিচিনাকৈ নিজক মানে, সময় দিবলৈ আমি যত্ন নকৰো নিজৰ যি আৰ্থিকভাৱে আমি লাভবান হবলৈ গৈ কি কৰো নিজৰ স্বাস্থ্যটো আমি নিজে ক্ষতি কৰো কিন্তু সেই ক্ষেত্ৰত আমিতো, এতিয়া ধৰা আমি ডিউটি যোৱা টাইম আমাৰ নটা বজাত বা দহ
নটা বজাত, হয় হয়
কিন্তু আমি যদি ৰাতিপুৱা সোনকালে উঠি আমি ধৰা তিনটা চাৰিটা মান বজাত উঠি নিজকে যদি আমি এঘন্টা বা দেৰ ঘন্টা সময় দিও তেতিয়াহলে আমাৰ জীৱনতটো অলপমান বেছি দিন হলেও চলিব
চলিব, চলিব, নিশ্চয়, নিশ্চয়
এতিয়া, ব্যায়াম কৰা এক্সাৰচাইজ কৰাটো আমাৰ অতিকৈ দৰকাৰ হৈ পৰিছে কাৰণ, আজিৰ যুগত অসংখ্য বেমাৰ আহি পৰিছে
অসংখ্য বেমাৰ হয়
এতিয়া, আমি নিজৰ স্বাস্থ্যটো যদি নিজে যত্ন নলওঁ তেনেহলে মানে, তাৰ একো প্ৰতিকাৰ নাথাকিব যিহেতু তুমি অলপ আগত
আৰু কি কথা এটা, গম অ, আৰু কি কথা এটা গম পাইছা নাই সেই মানে আমি এক্সাৰচাইজ কৰাৰ লগতে কি কৰিব লাগিব, আমি ফাষ্ট ফুডবিলাক বাদ দি- তোমাৰ হেল্থি খাদ্যযবোৰ খাব লাগিব, গম পাইছা নাই যিবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে লাভদায়ক মানে লাভদায়ক, ধৰি লোৱা তুমি আমি সুষম আহাৰ খাব লাগিব তোমাৰ যিখিন -যিখিনি ফল -মূল খাব লাগিব তোমাৰ তোমাৰ আকৌ যিখিনি বস্তুৱে মানে, আমাৰ শৰীৰত তোমাৰ পুষ্টি যোগান ধৰিব প্ৰ'টিন পাম আমি সেইবিলাক বস্তু খাব লাগিব মানে, হেল্ডি ফুড খাব লাগিব গতিকে অ', গতিকে সেইখিনিয়ে আৰু আজি স্বাস্থ্যৰ ওপৰত ইমান খিনি কথা পাতিলো তাকে, আকৌ এদিন পাতিম বাৰু দেই এই বিষয়ে ভালকৈ তাকে, তেতিয়া আজিলৈ ৰাখিছোঁ আৰু দিয়া
অ', অ', হ'ব দিয়া
উম, বাৰু বাৰু